অ, আহ শুনা পাইছা নাই। অ, শুনি আছোঁ শুনি আছোঁ মোৰ মাতটো শুনিছা নাই।
উম, শুনিছো শুনিছো কি কৰিছা?
এ, তোমাৰ এনেই মোবাইল চাই আছিলো অকমান, তুমি কি কৰি আছা?
মইও তোমাৰ সেই বিচনাতে বহিছো, ইমান গৰম ফেনখন লগাই থাকে বহিছো অকমান।
তাকে গৰমতটো আমাৰ এফালেও বহুত পৰিছে গম পাইছা নাই। তাকে এতিয়া মোৰ সেই ফেনখন আছে বুলিহে এতিয়া মানে বহি আছো আৰু ফেনৰতলতে
তাকে তাকে খবৰ খাতিৰ ভালেই বাৰু দেই তোমাৰ ভাল নহয়।
অ, ভালেই ভালেই। তাকে মই সেই ফোন কৰিলো মানে কথা এটা মানে আলোচনা কৰিবলগীয়া আছিলে তোমাৰ হতে।। গম‌পাইছানে নাই। এই এতিয়া ধৰি লোৱা আমাৰ, আজিকালিতো চব এতিয়া ডিজিটেল যুগ হৈ গছে ন। এতিয়া তোমাৰ সকলোতে মানে চবেই আজিকালি ইন্টাৰনেটৰ ব্যৱহাৰটো বহুত কৰে হয় নে নহয়। কিন্ত এতিয়া ধৰি লোৱা আমাৰ ই মানুহবিলাকে যে এতিয়া ইণ্টাৰনেটৰ ব্যৱহাৰটো যে ইমান অত্যাধিক কে কৰি। আচলতে এই ইণ্টাৰনেটৰ ফলত আমাৰ আচলতে কিমান উপকাৰ হৈছে। বা ইণ্টাৰনেটে আমাক কিমান কি কি দিশত ক্ষতি কৰিছে গম পাইছ নে তাৰ বিষয়ে ষ ধৰি লোৱা তোমাৰ পৰা অকনমান জানিবলৈ মন গৈছিলে।
অ অ
তাকে তুমি পাৰা যদি অকমান কোৱাচোন বাৰু
উম উম নিশ্চয় নিশ্চয় এতিয়া মানে ধৰা বৰ্তমান যুগত আমাৰ কি হৈছে ইণ্টাৰনেট পৰত যে মানে প্ৰভাৱ পেলাইছে সেই ইন্টাৰনেটৰ প্ৰভাৱ সিনিক যদি আমি তোমাৰ ভাল বুলি ভাবো তেনেহলে কি হব সেইখিনি আমাৰ আশীবাদো হৈ পৰিছে কাধাৰণ তুমি চোৱা ইন্টাৰনেটৰ পৰা আমাৰ বহুতো লাভ হয় এতিয়া আমি প্ৰথম কথা আমি যদি আমি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰৰ সেই তেওঁলোকৰ ক্ষেত্ৰত যদি কওঁ তেতিয়া আমাৰ ছাত্ৰ ছাত ত্ৰী বিলাকৰ ক্ষেত্ৰত কিন্তু ইমান এটা বৰকৈ লাভ এ লাভবান কৰিছে যদি মানে তেওঁলোকে আচলতে ভালদৰে ব্যবহাৰ কৰে তেতিয়াহে দেই এতিয়া ধৰা এই ইণ্টাৰনেটত কি হয় তোমাৰ বহুতো তোমাৰ প্লেটফৰ্ম অনলাইন প্লেটফৰ্ম ফৰ্ম থাকে এ তাৰে কিছুমান যেনিবা চচিয়েল মিডিয়া প্লেটফৰ্মত পৰে আৰু তাৰে কিছুমান যেনিবা ডাইৰেক্টলি কি হয় লাৰ্নিং প্লেটফৰ্মতে পৰে এতিয়া কি কৰিব কৰে তোমাৰ ছোৱা ছাত্ৰ ছাত্ৰীসকলে তোমাৰ সেই মবাইলতে আজিকালি পঢ়া শুনা কৰিব পাৰে আমি ধৰা এতিয়া তাৰে এটা উদাহৰণ যদি চাওঁ আমাৰ যি ধৰা অ ক'ভিড নাইনটিন বা আমাৰ কৰোণা ভাইৰাছ যেতিয়া আহিছিলে তেতিয়া তোমাৰ কি হৈছিলে সকলো ক্লাছতো তোমাৰ ডিজিটেল যুগে হৈছিলে বা অনলাইন ক্লাছ হৈছিলে কাৰণ তেতিয়া আমি গম প পাওঁ যে সেই এ মহামাৰীতো আচলতে কিমান মাৰাত্মক ভাৱে প্ৰভাৱ পেলাইছিলে তেতিয়া তোমাৰ আমাৰ গোটেই বিশ্বত আচলতে লকডাউন ঘোষণা কৰা হৈছিলে মানে ধৰা তুমি অ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা সেইবিলাক আচলতে বহুত ডাঙৰ মানে পদক্ষেপ লৈছিলে মানে আমি সেই বেমাৰটোত যাতে নপৰো সেই তেতিয়া কি হৈছিলে আমাৰ ইণ্টাৰনেটে আচলতে বহুত এটা ডাঙৰ ভূমিকা পালন কৰি থৈছে তোমাৰ এতিয়া চোৱা এই কৰোণা ভাইৰাছৰ প্ৰভাৱটো আমাৰ দুই তিনি বছৰলৈকে পৰিয়ে আছিলে সেই দুই তিনি বছৰ যদি আমি চা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ পঠিয়াব নোৱাৰিলোহেতেন বা আমিয়ে যেনিবা তোমাৰ আমাৰ যি শি ক্ষা আছিলে সেইখিন যদি গ্ৰহণ কৰিব নোৱাৰিলো হেতেন তেতিয়া কি হল হেতেন আমাৰ জীৱনটো তোমাৰ তিনি বছৰ পিছ পৰি গলহেতেন সেই ক্ষেত্ৰত মানে ইণ্টাৰনেটে বৰ এটা ধুনীয়া ভূমিকা পালন কৰিলে সেই ক্ষেত্ৰত এ ছাত্ৰ ছাত্ৰীয়ে তোমাৰ ইন্টাৰনেটত অনলাইন ক্লাছ কৰি কি হ'ল এ বিদ্যালয়লৈ নোযোৱাকৈও তেওঁলোক ধুনীয়াকে আগবাঢ়ি গৈ থাকিলে আৰু তোমাৰ কি হয় ইন্টাৰনেটৰ যদি কিছু কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত যদি বেয়া প্ৰভাৱ পেলোৱা দেখা পাওঁ সেইবিলাক হৈছে তোমাৰ তেওঁলোকে আচলতে ঘৰৰ পৰা মোবাইলটো পঢ়িম বুলি লয় সেইটো হয় ঠিকেই বাৰু সেইটো লয় কিন্তু তেওঁলোকে আচলতে কি কৰে
উম
মোবাইলত থা নকৰে তেওঁলোকে ইন্টাৰনেটৰ জৰিয়তে কি হয় বিভিন্ন চচিয়েল মেডিয়া প্লেটফৰ্মত তেওঁলোকে ৰিল চাব স্বৰ্ট ভিডিঅ' চাব বা বি বিভিন্ন ধৰণৰ এ এইবিলাক তোমাৰ হাস্যজনক যিবিলাক ভিডিঅ' সেইবিলাক তেওঁলোকে চাই টাইম পাছ কৰে সেই ক্ষেত্ৰত মানে ইণ্টাৰনেটে আচলতে এ ল'ৰা ছোৱালীৰ ওপৰত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে এতিয়া কি হয় ইন্টাৰনেটটো যদি আমি ভালদৰে ব্যৱ হাৰ কৰিব পাৰো তেনেহলে আমাৰ নিজৰ কাৰণে ভাল কাৰন এতিয়া তোমাৰ আগতে তোমাৰ ইন্টাৰনেটটো কি আছিল ফৰ জি নেটৱৰ্ক আছিলে কিন্তু বৰ্তমান কি হৈছে ফাইভ জি হৈছে বৰ্তমান ফাইভ জি মানে লাভ এটাই তুমি ধৰা এই এটা ৰিচাৰ্জ কৰিলা তোমাৰ যিটো প্লেনত আনলিমিটেড পাই তুমি ধৰা চাৰে তিনিশ টকা বা চাৰিশ টকা তুমি ৰিচাৰ্জ কৰিলে কি হয় তুমি এমাহৰ কাৰণে আনলিমিটেড নেট পোৱা মানে যিমান ব্যবহাৰ কৰিব খোজা সিমানেই ব্যৱহাৰ কৰিব পাৰিবা কিন্তু যেতিয়া তোমাৰ ফ'ৰ জি আছিলে তেতিয়া কিন্তু এইটো সুবিধা নাছিলে তাত মানে লিমিট গৈ মানে ধৰা তুমি যদি অকল ওৱান পইণ্ট ফাইভ জি বি বা টু জি বি পোৱা এদিনত সেইখিনি খতম হোৱাৰ পিছত তুমি কি হয় আকৌ তুমি বেলেগকৈ পইচা দি পেলাই নেট পেকটো কিনিব লাগে কিন্তু বত মান তেনেকুৱাই চিচ তেমে নাই তুমি যিমান খৰচ কৰিব পাৰা ফাইভ জি জেগাত যদি আছা তুমি যোনখিনি জেগাত ফাইভ জি নেটৱৰ্ক পায় তাত যদি তুমি আছা তেনেহ'লে তুমি যিমান মন যায় সি ব্যৱহাৰ কৰিব পাৰা সেই ক্ষেত্ৰত আচলতে আমাৰ কেনেকুৱা ধৰণৰ লাভ হৈছে মানে ধৰা কেতিয়াবা কি হয় বিদ্যালয়ৰ এনেকুৱা কিছু কিছুমান তোমাৰ নোটছ দি দিয়ে বা এনেকুৱা কিছুমান লিখিবলগীয়া বস্তু দিয়ে বা ভিডিঅ' দি দিয়ে সেইবিলাক আচলতে কি হয় চাওঁতে তোমাৰ সেই দুই জি বি নেটে আচলতে একো কামেই নক কৰে মানে আৰু এ নাই বুলি ক'লে তোমাৰ ছেভেন এইট জিব বি মান আমাৰ নেট প্ৰয়োজন হয় সেই ক্ষেত্ৰত কি হয় আমি যদি ফাইভ জি এ নেটপেক টো ভৰাও বা আমাৰ ফাইভ জি ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ তেতিয়া কিন্তু সেইখিনি
অ
আমি একদম ফোল ব্যৱহাৰ কৰিব পাৰো বা এতিয়া ধৰা যিবিলাক আমাৰ বৰ্তমান যি কাম কাজ আমাৰ যি সকলে চাকৰি কৰে সেইবিলাকতো তোমাৰ প্ৰায় ভাগে আজিকালি ইন্টাৰনেটতহে কাম কৰে তোমাৰ ধৰা হাতে লিখা ফাইলটো আজিকালি খুব কমেই দেখা গৈছে চব মোবাইল তোমাৰ লেপ লেটপ ডেকটপ এইবিলাকতে তোমাৰ বেছিকৈ হয় সেই শে ত কি হয় এতিয়া এটা অ ইণ্টাৰনেটত যদি এ টা ধৰি তোমাৰ কম্পিউটাৰ চলাবলৈ কি হয় তোমাৰ যি ওৱান জিব বা টু জি বি নেট পায় সেইখিনি আচলতে সেই কম্পিউটাৰটো অন কৰোতে গুচি যায়। কাৰণ তোমাৰ কম্পিউটাৰত ইমান হেভি হেভি চফ্টৱেৰ থাকে যিবিলাকে কি হয় সেই ওৱান জি বি বা টু জিব নেট টো একেবাৰতে তোমাৰ এ টানি লৈ লয় মানে সেইবিলাকে সেই ক্ষেত্ৰত এ ফাই যি ইণ্টাৰনেটে আমাৰ ফাইভ জি বুলিয়ে নহয় আচলতে আমাৰ ইণ্টাৰনেটোৱে সেই ক্ষেত্ৰত বহুত সহায় কৰিছে। এতিয়া কি হৈছে ফাইভ জি ইণ্টাৰনেটে তোমাৰ ৱাইফাই লগাই লয় যাৰ ফলত আনলিমিটেড নেট ইউজ কৰি সেই কামবোৰ কৰিব পাৰে। আচলতে এ কথাবিলাক সেই তেনেকুৱা ধৰণে আমাৰ যি এ ইন্টাৰনেটে আছে তাৰ যদি আমি ভালদৰে ব্যৱহাৰ কৰিব পাৰো তেনেহলে আমাৰ সে ত মই কৈছো যে আশীৰ্বাদ স্বৰূপ হব কিন্তু আমি যদি তাৰ অপব্যৱহাৰ কৰো তেনেহ'লে সেইটো আমাৰ কাৰণে কেতিয়াও ভাল নহয়। এতিয়া মানে তুমি কি বুলি ভাবা যে ইণ্টাৰনেটৰ আচলতে অপকাৰ আৰু উপকাৰ তাৰে মই দুই এটা উদাহৰণ তোমাক ধৰি লোৱা মই কৈছো বাৰু এতিয়া তাৰ তাৰ উপৰিও মানে কি হৈছে মই সকলো কথা নাজানো যে এতিয়া মানে তোমাৰ পৰা মই দুই এটা কথা কথা জানিবলৈ বিচাৰিছো তোমাৰ মতামতটো আগবঢ়াচোন বাৰু
নিশ্চয় নিশ্চয় ধৰি লোৱা এতিয়া তুমি ইণ্টাৰনেটৰ পৰা মানে বেছিকে আমাৰ কি কি সুবিধা হয় হয় নহয় সেইটো বিষয়ে তুমি এতিয়া জনাইছা কথাখিনি মই বুজি পাইছোঁ বাৰু সেইখিনি কথাখিনি কিন্তু ধৰি লোৱা তুমি ইতিমধ্যে তোমাৰ ইন্টাৰনেটৰ তোমাৰ যিখিনি তোমাৰ উপকাৰ আছে সেইখিনি তুমি ইতিমধ্যে কৈছাই গম পাইছা না ধৰি লোৱা আৰু তোমাৰ উপকাৰ আছে কিন্তু মই সেই উপকাৰ বিলাকলৈ নাযাওঁ আৰু গম পাইছা নাই কিন্তু মানুহবিলাকে আজিকালি সেই ইণ্টাৰনেটৰ তোমাৰ উপকাৰৰ বিষয়ে যি মানে ইমান গুৰু ত্ব দিছে কিন্তু সেই ইণ্টাৰনেটৰ পৰা সুবিধা হয় কি কি অপকাৰ হয় সেই বিষয়ে কিন্তু ইমান গুৰুত্ব নিদিয়ে গম পাইছা নাই
নিদিয়ে নিদিয়ে হয়।
এতিয়া আমি যদি তুমি যদি, ভালকে চোৱা বা তুমি যদি সেই তাৰ ওপৰত অধ্যয়ন কৰা। তেনেহ'লে তুমি গম পাবা যে সেই ইন্টাৰনেতটোৱে আমাৰ কিন্তু বহু মূল্যবান মানে সময়খিনি নষ্ট ষ্ট কৰি দিয়ে গম পাইছা নে নাই। ধৰি লোৱা অ এতিয়া তোমাৰ সেই কিছুমান সৰু সুৰা শৰ্ট ভিডিঅ' বা ৰিলছে আমাৰ বহুত সময় নষ্ট কৰে। গম পাইছানে। তাৰপিছত তোমাৰ এই মানে ধৰি লোৱা এতিয়া তোমাৰ চ'চিয়েল মিডিয়াটো আছে ন। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে। তোমাৰ আকৌ সেই আজিকালি তোমাৰ মুভি বিলাকো ওলাইছে। হয় নহয়। তাৰপা আকৌ গেম বিলাকতো আছেই। গেম বিলাকে তোমাৰ বহুত সময়ত অপচয় কৰে। বিশেষকৈ মানে সেই, বিশেষকে তোমাৰ ধৰি লোৱা যিখিনি তোমাৰ সৰু সৰু ল'ৰা ছোৱালী। সেইখিনি ক্ষেত্ৰত তোমাৰ সেই মানে গেমৰ প্ৰভাৱতটো বেছি পৰে গম পাইছা নাই। এতিয়া অ। তাৰ পিছত তোমাৰ এনেকুৱাও ল'ৰা ছোৱালী কিছুমান আছে। মানে সিহঁতৰ কি হয় তোমাৰ সেই ম'বাইল চাই-চাই-চাই-চাই মানে সেই ইন্টাৰনেটৰ প্ৰতি তোমাৰ একেবাৰে আসক্ত হৈ যায়। গম পাইছা নাই। সিহঁতে ধৰি লোৱা এনেকুৱা হৈ যায়। সিহঁতে তোমাৰ এদিনত যদি অকণো সময় যদি তোমাৰ অকণমান সময়ো তোমাৰ ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ নাপায়। মানে সিহঁতৰ একদম পুৰা পাগলৰ নিচিনা হৈ যায় মানে। তোমাৰ ইমানেই আস আসক্ত অ ইমানেই আসক্তি হৈ যায় মানে সিহঁতৰ।
উম, হয়।
এই ক্ষেত্ৰত তোমাৰ আমাৰ অত্যাধিক পৰিমাণে তোমাৰ ল'ৰা-ছোৱালী বিলাকৰ মানে, বেয়া প্ৰভাৱ পেলাইছে গম পাইছেনে। তাৰ লগতে তোমাৰ আমাৰ স্বাস্থ্যৰ ওপৰতো বহুত প্ৰভাৱ পৰে গম পাইছা নাই। এতিয়া অ', এতিয়া ধৰি লোৱা আমাৰ আজিকালি বিশেষ সেই সৰু-সৰু ল'ৰা ছোৱালী বিলাকে কি কৰে তোমাৰ মানে গোটেই দিনে- ৰাতিয়ে গেম খেলে ন। তোমাৰ গেমৰ প্ৰতি আসক্ত হৈ যায়। সেই তোমাৰ গেমবিলাক খেলি-খেলি তোমাৰ ইণ্টাৰনেটৰ জৰিয়তে যেতিয়া গেমবলাক খেলিব। যেনেকে তোমাৰ অনলাইন গেম বিলাক। গম পাইছানে। সেই তেতিয়া যিমান অনলাইন গেম খেলি থাকিব তেতিয়া তোমাৰ সিহঁ তে চাই চাই তোমাৰ সেই ভিডিঅ'বোৰ বা গেম বিলাক খেলি-খেলি-খেলি-খেলি তোমাৰ বহুত সময় নষ্ট হৈ যায়। তাৰপিছত তোমাৰ ৰাতি ধৰি লোৱা। একেবাৰে বহুত বহুত মাছ নিশালৈকে খেলে মানে গেম গম পাইছ নে। এ তাৰ ফলত কি হয় সিহঁতৰ টোপনি নাযায় ন। টোপনি ক্ষতি হয়। আৰু তুমিতো জানাই নিশ্চয় টোপনি খতি কৰিলে, টোপনি যদি এজন মানুহৰ ক্ষতি হয়। তেনেহলে কিমান অপকাৰ হব পাৰে হয় নে নহয়। গতিকে তোমাৰ আমাৰ স্বাস্থ্যটোটো ভাল হৈ নাথা থাকিব তেতিয়া। গতিকে সেই তাৰ ওপৰতো বহুত প্ৰভাৱ পৰে গম পাইছা নাই। আকৌ ধৰি লোৱা এতিয়া তোমাৰ যেতিয়া ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি থাকিব। তেতিয়া ইন্টাৰনেটৰ ব্যৱহাৰ কৰি থাকোতে তোমাৰ কি হ'ব। তোমাৰ আমি যিখন স্ক্ৰীন এতিয়া ব্যৱহাৰ কৰি আছো ন ম'বাইলত। সেই ম'বাইল খনৰ স্কিনৰ স্কিনৰ খন যদি আমি বেছি সময় চাই থাকো। তেনেহলে কি হয় আমাৰ চকুত প্ৰব্লেম দিব গম পাইছা নাই। আকৌ তোমাৰ মূৰৰ বিষ হয়। তোমাৰ মানে সেই মানে স্ক্ৰীন খনৰ পৰা তোমাৰ এটা ৰে ওলাই ন। আৰু তোমাৰ সেই ইণ্টাৰনেটৰ পৰাও এটা ৰি আহে ন। মানে এ এটা তৰংগ আহে ন। সেইটোৱে কি কৰে আমাৰ যেতিয়া শৰীৰত পৰে মানে, তেতিয়া গম পাইছে, তেতিয়া মানে বহুত অপকাৰ কৰে মানে। ধৰি লোৱা এতিয়া আমাৰ যদি চকুত পৰে। তেনেহ'লে তোমাৰ সেই চকুত তোমাৰ প্ৰব্লেম দিব আকৌ তোমাৰ মূৰ বিষ ষাব। আকৌ কিছুমানৰ তোমাৰ ডিঙি বিষো হয়। আৰু টোপনিৰ সমস্যাটো আছেই আৰু। বহুত মানুহৰ এতিয়া বেছি। বেছিভাগ মানে অ, বেছিভাগ মানুহ এতিয়া চাবাচোন টোপনি খতিৰ সমস্যাটোত ভুগি আছে কিন্তু। গম পাইছা নাই? এতিয়া সেই টোপনি খতি অ, টোপনি সতি বেমাৰটো হ'লে কিন্তু বহুত বেয়া গম পাইছা নাই। বহুত মানুহে তোমাৰ ধৰি লোৱা, এই মানে এনেকুৱা টোপনী ক্ষতি মানে টোপনি নাযায় ন। গতিকে সেই তাৰ কাৰণে, তোমাৰ টেবলেট খাই খাই শুব লগীয়া অৱস্থা হয়। সিহঁতৰ টেবলেট খালেহে তোমাৰ মানে, অ, টেবলেট খালেহে মানে সিহঁত টোপনি যায়গে। আকৌ তোমাৰ এতিয়া ধৰি লোৱা আমাৰ ইণ্টাৰনেটে চাবলৈ গ'লে, তুমি কোৱা মতেতো বহুত সুবিধা কৰিছে হয় নে নহয়? কিন্তু, আজি আজিকালি ধৰি লোৱা এতিয়া ইণ্টাৰনেটৰ যেতিয়া সুবিধা আহি গৈছে। তেনেহলে মানুহ বিলাক মানে গোটেই মানে তোমাৰ ৱৰ্ল্ড খনেতো এতিয়া ডিজিটেল হৈ গৈছে ন। গোটেই ৱৰ্ল্ডখন তোমাৰ ৱৰ্ল্ডখনতে তোমাৰ ইণ্টাৰনেট চলি আছে এতিয়া। যেতিয়া ইণ্টাৰনেটৰ তোমাৰ প্ৰভাৱটো বেছি হৈছে। তেনেহ'লে কি হৈছে তোমাৰ সকলো কাম তোমাৰ ইণ্টাৰনেটৰ জৰিয়তে হৈছে। ধৰি লোৱা তোমাৰ এতিয়া মানুহে তোমাৰ সেই বেংক কিং টো তোমাৰ যিটো তোমাৰ বেংকিং চিষ্টেম ন। সেইটো এতিয়া তোমাৰ ম'বাইলৰ লগত জড় হৈ গৈছে হয় নে নহয়? এতিয়া তোমাৰ কি হয়। অ, এতিয়া তোমাৰ সেইবিলাক তোমাৰ যিহেতু চব মানে ইণ্টাৰনেটৰ সৈতে লিংক আছে। তেতিয়া কি হয়, আমাৰ এতিয়া এই ক্ষেত্ৰত তোমাৰ কি হয় চাইবাৰ যিটো ক্ৰাইম গম পাইছা নাই? সেই চাইবাৰ ক্ৰাইমটোও বেছিকৈ হৈছে আজিকালি। গম পাইছা নাই। এতিয়া তোমাৰ সেই অ', সেই তোমাৰ ইণ্টাৰনেটৰ জৰিয়তে তোমাৰ কি কৰে হেকিং কৰে এতিয়া। গম পাইছা নাই। আকৌ তোমাৰ কেতিয়াবা তোমাৰ সেই ফেক নিউজো ওলায়। ইণ্টাৰনেটৰ পৰাই গম পাইছা নে নাই।
হয়-হয়।
তোমাৰ আকৌ অ, আকৌ তোমাৰ সেইবিলাক হয়। সেইবিলাক হ'লে কি হয় তোমাৰ। গোটেই সমাজখনতে তোমাৰ বহুত বেয়া প্ৰভাৱ পৰে নহয় গম পাইছা নাই। এতিয়া তোমাৰ অ, এজন ব্যক্তিয়ে তোমাৰ কিমান কষ্ট কৰি টকা উপাৰ্জন কৰে হয় নে নহয়? তোমাৰ ধৰি লোৱা কষ্টৰ ঘাম মাটিত পেলাই। তোমাৰ পইচা মানে গোটাই। গম পাইছা নে নাই। পইচা সঞ্চয় কৰে। কিছুমানে তোমাৰ হাজিৰা কৰি কৰিও তোমাৰ মানে, গোটেই দিনটো হাজিৰা কৰি তোমাৰ চাৰিশ পাঁচশ টকা পায়। সেইটো জমা কৰি কৰি তোমাৰ পইচাটো বেছি হয়।